হেল্ল' হেল্ল'।
অঁ হয়, কি কৰিছ?
হয় মই।
অ', তাপা খোৱা, খোৱা বোৱা কৰিলি?
কৰিলোঁ।
অ', কি কৰি আছ? কইলো, কইলো তই কি কৰি আছ? উম, খোৱা বোৱা হ'ল? কৰিলোঁ, কৰিলোঁ এই গৰম ধেই পৰিছে অ'।
গৰম বহুত হয় বাৰু।
এ বিৰাট গৰম পৰিছে মানে, অশান্তি লাগিছে আও ইমান গৰম পৰিছে।
কাৰেণ্টটো নাই, বহুত গৰম লাগিছে আৰু।
কাৰেণ্টটো নাই, ইমান অশান্তি ফেন। ফেনখন চলিলেও গৰম গৰম হাৱা অ', ভাতটো কিহে খালি?
ভাত মই, দালি, ভাজি।
উম আৰু।
আৰু মাছ আছিলে।
আচ্ছা। অ', মই হেৰি দালি। তাকেই দালি পথাৰত ধৰিচিলে আজি। অ', আহ এই খেতি বাতি কৰি আছে যে উম। পথাৰত মাছ ধৰিছিলে তাকে মাছে খালোঁ।
কৰি হৈছে হয়, হয় আমাৰ কৰিছে আৰু কৰিছে, কৰিছে।
হ'ল নেকি এটাইনে। আদাই অ', আমাৰ নাই হয় আমাৰো আছে অলপমান।
হয়, হয়।
অ', তা পা মাহত ভাল, ভাল তহত ভাল?
উম ভালেই।
হয়, অ', কি কৰিছে মাহত এতিয়া।
মা হত আছে এনে। এনে কাম। বন কৰি আছে বাৰু।
অ', অ' ভাত পানী খালে ন মাহঁতে?
মায়ে খালে হয়।
উম, দেতা?
দেউতা ব্যৱসায় লাগি আছে।
অ', ব্যৱসায় অ', কাপোৰ দোকান এখন আছে ন?
হয় কাপোৰ তাতে লাগি আছে।
অ', তাৰপৰা হেৰি আজি বজাৰ আছিলে নেকি মঙলদৈ।
হয়, বজাৰ আছিলে বজাৰ আজি নাই যোৱা বাৰু পথাৰত লাগি আছে যে।
অ', সেইটো হয় বাও, পথাৰ লাগি থাকিব লাগিব নহলে আকৌ কি নহ'ব ন। উম, তাপা হেই উম কিবা কিবি কৰি আছ নে! ঘৰত এনে। আছা। অ', নেটৱৰ্ক টো পোৱা নাই নেকি? কোৱা নাই, মোৰ মাতটো অহা নাই মানে, ভালকৈ। অকন বেয়া নাপা যদি আশে পাশে যাব পাৰিবি নি অ'। অথনি, জেগা ৰখি আছিল যে সেইকণতে ধুনীয়া হৈ আছিল। হেল্ল'। হেল্ল'। শুনিছনে। হেল্ল'। মাটো অহা নাই নহয়, হেল্ল'। হেল্ল' ফোনটো কাটিলে নি হা, মাত টো অহা নাই!